অহ, কি কৰি আছা? আছো ভালে। তোমাৰ? অহ, মই মইও আছো ৰবা ভালে, অ', কি গৰম পৰিছে ভাই বাপৰে বহুত গৰম। খৈতজলে কৈছে আৰু তোমাৰ মই ৰাতি শুব নোৱাৰি উম তুমি এতিয়া ইমান গৰমখনত লেপটপ চলাই আছানে?
অ', লেপটপ চলাই আছো মানে কাম থাকে মাজে, মাজে কিবা কিবি হইটো
কৰিকেনে এনেকে চলাই আছোঁ, তোমাৰতো লেপটপটো হে নাই খুব গৰমটোত।
অ' মানে মই তোমাৰ মোৰ লেপটপটোৰ ভাবিছো এটা নতুন লওঁ নেকি মানে তুমি কি লেপটপটো যে লৈছিলা কিমান পৰিছিল তোমাৰটো?
মোৰ তোমাৰ পৰিছিলে শিষটিফাইভ মানত পালো মানে ‌দামটো তোমাৰ সেইটো মানে চেভেনটি থিৰ মান কইছিলে ডেতামেচিনত। তাৰপিছত? মই আৰু এই দিব্যাৰ্থ চিনাকি ৰকচৰ দামত ললো চিষটি ফাইভত ভালে পাইছোঁ, ভালে পাইচা বহুত। উম বেলেগত সেৱেণ্টিথ্ৰি কৈআছিলে আৰু ঠিকে আছে আচুচ ষ্টাফ ঠিকে আছে উম, তোমাৰ হেৰি এইখন লৈছিলা নেকি কপ্লে্ কমপ্লেক্স অ', কমপ্লেক্সৰ পৰা লৈছো কমপ্লেক্স নে কিবা, কিবা অ', সেনেকুৱা নাম আছিলে কমপ্লেক্স। অহ', লোড লাগিছে বেছিকে, উম, তোমাৰ মানে ফিচাৰ টো কেনেকুৱা? তোমাৰ ফিচাৰটো মোৰ হ'ল ৰাইজেন ছেভেন প্ৰচেচৰ টোৰ কথা কৈছোঁ ৰাইযেন ছেভন, ছেভন ফ'ৰ -ফ'ৰ ফাইভ, - এইজেছ হয়।
আঃ
আৰু তোমাৰ গ্ৰাফিক্স -কাৰ্ড তোমাৰ এনভেৰিয়া থাৰ্টি- ফৰ্টি, ফৰ জেবি ভেৰীয়াম। অ', এইটো ফিক্স -কাৰ্ডৰ ৰেম এইটো ফৰ্জিটো। অহ', এইটো গ্ৰাফিক্স কাৰ্ডৰ ফৰ্জী। তো, তোমাৰ মোক নহয় ছিক্স -জি বি ভাৰিয়াম, মানে ল'ব দিছিলে চিক্স - জি-বিত। এইটো অলপ মানে লং লাষ্ট, চলাবৰ কাৰনে ভাল হয় ইনফিওচ, স্বৰ জি - টি -ছিক্স আহিলে খেলিব পাৰি। কিন্তু তোমাৰ কোৱা, এইটো তোমাৰ ভিৰেম বুলি কয় ন',? উম', ভি- ৰেম বুলি কেনেকুৱা ছিক্স - জি-বি- -ভেৰিয়াম হলে ভাল আৰু মানে লং -লাষ্টিং চলে আৰু বস্ত, নহ'লে ফ'ৰ- জি -বি ভেৰিয়ামত লিমিট লাগি যায়।
লিমিট থাকিব।
তুমি কিবা পিছ, - কি ল'বা বুলি কৈছ? অ ', পিচি মানে মই তাকে ভাবি আছো মই হয়টো লেপতপ এটা লম নহলে, পিচি এটা বিল কৰো। মানে পিচি এটা যদি বিল কৰো কিমান মান পৰিব? এতিয়া - এতিয়া, ত', তুমি আজিৰ পৰা এক -দুই বছৰ আগতে ল'লে বেছি ভাল থাকিলে হয় তেতিয়া তোমাৰ, কম্পনেণ্টচ বিলাকৰ প্ৰাইজ বোৰ অলপ মানে কমে আছিল এতিয়া মানে, এয়াই টাইম ন ', টো মানে প্ৰাইচেজ বহুত বাঢ়ি গৈছে। এতিয়া তোমাৰ বাজেট কিমান? মোৰ বাজেট ‌ধৰা তোমাৰ ফৰ্টি, বা ফিফটি, ফিফটি, ফিফটি -ফাইভ। অহ', পাৰিবা বাৰু, - তুমি অলপ, - বাজেটটো যদি ছিক্সটি -ফাইভলৈ যদি আনা, ভাল পাই যাবা।
অ ', এতিয়া- এতিয়া মানে হেৰি কি কয় দামবোৰ ইনক্ৰিজ হৈছে ন',
উম্ সেইটোৱে, কৰি ল'বা এটা বিল তুমি অ', মনিটাৰত ইমান খৰচা কৰিব নালাগে। মানে যোনবিলাক মানে, দৰকাৰী বস্তু সেইবিলাক, - কত বেছি খৰচা কৰিব আৰু অ', মনিটাৰটো পিছতো লব পাৰিব, বুজিছা? মানে মনিটাৰত মনিটাৰত বেছি খৰচা কৰিব নালাগে তাৰ মানে এতিয়া যদি বাজটো তোমাৰ যদি কম আছে তেতিয়া তুমি আগতে গ্ৰাফিক কা প্ৰচচৰ সেইকেইটা কিনিলো মনিটাৰ এটা কাম চালত এটা চলাই লোৱা
অ অ
তোমাৰ মানে হেৰি কি কয় এনে তোমাৰ লেপটপটো এতিয়া কিমান দাম চলি আছে বৰ্তমান মোৰতো তোমাৰ এতিয়া আকৌ থাকে ৰ'বা ছিক্সটি এইট চেভেনটি সেনেকুৱা স আপ ডাউন কৰি থাকে তুমি চাই লোৱা তুমি কি কৰা লেপটপো ল'ব পাৰা লেপটপ তোমাৰ ল'লে তোমাৰ হেৰি ফিফটি পাইপ মানত পাম‌ নে? পাই যাবা পাই যাবা ফ্লিপকাৰ্ট আছে তেনেহ'লে তোমাৰ ভাল হ'ব অনলাইন ল'ব কাৰণে ফিফটি ফাইভ মানত তুমি পাই যাবা আয়া এছ আৰ এল জি বুলি কেনে আছে কচিক লৈছে সেইটো ল'ব পাৰা তুমি সেইটো মানে তোমাৰ হেৰি সেয়া মানে গেমছিং খেলিব পাৰিবা অ গেম চেম চব খেলিব পাৰিবা অলৰাউণ্ডাৰ ভালে মানে হেৰি মানে হেৰি তোমাৰ ৰেংটো কিমান সেইটো তোমাৰ আমাৰ যোনটো ফিফটি ফাইভ ছিক্সটি এনেকা চেভেণ্টি লয় আৰু মানে চিক্সটি জিম জিম আহে তোমাৰ ৰেমটো আৰু তোমাৰ মানে ফিৰি ৰেম বুলি কিবা এটা অ সেইটো তুমি এছ আৰ সেইটো তুমি পাই যাবা চিক্সচ জিপি ভিলেইন পাই যাবা সেইটো বাজেটত মানে কম বাজেটত মানে বৰহিয়া পিকচাৰ্চ পাবা মানে
ফিৰ এমটো ইনপৰ্টেন
ফি ৰেম তোমাৰটো কিমান মোৰটো ফৰ জিপি মানে মই লৈছোঁ মানে ম ফতটো ভাল লাগি সেইকাৰণ মই লৈ ললোঁ ভাবি থকা নাই আৰু মান ছিক্ জিপি ফৰ জিপি ৰেম সেইয়া আৰু এতিয়া তোমাৰ কামৰ হিচাপত লো কাফ হয় ন কাফ অ কাফ হয় তুমি এক্সেনডেট সেইয়া লগাছা কিবোর্ড বা মাউস নাই লগোৱা নাই ৰবা লগাব লাগিব মই চাই অ' কমপেল্ক্ তোমাৰ মাউচ দিছিলে আৰু মাউচ পেকটো দিছিলে মোক অ' বেগটো দিছে খালি? এই দুটা বস্তু দুটা তিনিটা বস্তু
অ'।
বাকী সেয়া কি কয় হে হেৰি কিব‌ড খন‌ লব এস্কতেৰাকে লৱ লাগিব কিবা খন এস্কতেৰাকে লব লাগ ল'লে হ'ল। কিবা এখন এতিয়া আৰু গেম ছেম খেলি থকা টাইম নাই তোমাৰ হেৰি এনেও তোমাৰ এক্সটেন্দেদ কীবৰ্ড খন কিবা এটা ললে হল আৰু উম আৰু এটা টাইমত এনেও বৰ হয় যাবা তেতিয়া আৰু দামী কি বৰ্ডটো আকৌ পেলাই দিব মন নাযাব। অ' নাজাব। সেইটো এ এনেও আজি কালি তোমাৰ গেম খেলা মানে তোমাৰ ধৰা ইনভেষ্টমেণ্ট টাইপ এ এটা হয় ইনভেষ্টমেণ্ট মানে কি আৰু খৰচ টাইপ এ হৈছে আৰু কীবৰ্ড কিনিবই লাগব উম তোমাক হিয়াটো কিনিব লাগিব। কুলিং পেডো কিনিব লাগে। গৰম হৈ যায় ন বহুত? কুলিং ফেন টো কিনিব লাগে ন অ' সেই লেপটপৰ তলত থাকে ন? কুললিং সেইটো অ' মানে এক্সট্ৰাকে কিনিব লাগে উম সেইটো এক্সট্ৰাকে কিনিব লাগে।
পিচিটো ভাল ন পিচি ত সেই
কুলিং ফেন কিনব নালাগে অ' এক্সট্ৰা কে অ' সেইটো তোমাৰ বিল তোমাৰ পৰা চিটো বনাই ন কেবিনেট বনাই দিয়ে ন তাতে উম তাতে বহুত এয়া আছে এয়াৰ কুলাৰ টাইপৰো আছে মানে ফেনটো নৰ্মেলি যোনটো তাৰপছত কুইড কুলিং বুলিও আছে এটা এইটো তোমাৰ টো লিকুইড কুলিং আছে মোৰটো এইটো লিকুইড কুলিং নহয় মই বস্তুটো কৈছো মানে দেক্ষ্টপত থাকে এইটো লিকুইড কুলিং অ' লেপটপত নাথাকে এইটো। সেইটো এ লেপটপত ফেন কুলিং থাকে অ' সেইটো তুমি তলত সেইটো যে কুলিং পেডটো সেইটো দিব লাগিব আৰু ভিতৰত তোমাৰ থাৰ্মেলছ থাকে লেপটপৰ ভিতৰত হেনেকুৱা ঠাণ্ডা কুলিং পেড টো এক্সত্ৰা কে কিনিব লাগে উম এক্সত্ৰা কে কিনিব লাগে পাই যাবা তুমি মিনিমাম এইট হানড্ৰেড মানত পাই যাবা আচ্ছা কেতিয়া মানে কিনিবা লিকুইড থাকে নেকি নে তোমাৰ পানখা হয় নাই নাই কুলিং পেডটোত খালি ফেন থাকিব এতিয়া দিপেন্দ কৰে কেইখন ফেনৰ লোৱা আৰু লেপটপৰ ভিতৰত থাৰ্মেলচ থাকে তাতে অলপ লিকুইড কিবা এটা থাৰমেল থাকে ঠাণ্ডা ৰাখে বস্তু তুমি কেতিয়া মানে ল'বা
অ ভাবি আছো ৰবা এইটো মাহৰ লাষ্টৰ মানে লওঁ নেকি
তোমাৰ হ লাষ্টপত অফলাইন ল'ব নে অনলাইন
অফলাইন অফলাইন ল'ব পাৰিলে ভাল চাই চিতি ল'ব পাৰি
উম
অনলাইনত অলপমান তোমাৰ মানে হেৰি এই তোমাৰ আমাৰ লগৰটোৰ যে কৌচিকৰ যি মানে প্ৰব্লেম হ'ল
অ সেইটো অলপমান ভয় লাগিছে দেখা লেপ প্ৰব্লেম দি দিল ন বহুত তাৰ দিগদাৰী হৈ গৈছিল ন একমাহ মান লাগিয়ে গ'ল তাত বস্তুটো মানে তাৰপিছত আহি কৰি দিছো অ অ
অ
লে এনেও গৰম গৰম দিনত তোমাৰ গেম চেম খেলিলে এনেও শীট হ'বই লেপটপটো সেই কানে কৈছো কুলাৰ লগাই লবা লগত অ তোমাৰ ভইচটো অলপমান ল' ল' আহি আছে ভইচ টো ল' আহিছে অ মোৰ এয়াৰফোন টো কানে চাগে এতিয়া ঠিকে আছে নে অ এতিয়াও লউ আহি আছে আৰু বাইক ছাইক হেল্ল' অহ এতিয়া ঠিকে আছে অ অ এতিয়া ঠিক এয়া ঠ এই এয়াৰফোনটো প্ৰব্লেম ৰবা
অ ৱাইট হয়
উম বাইটো স টাইম হৈছে নহ লোৱা সেইটো কাৰণে প্ৰব্লেম তোমাৰ হেৰি এ কি ৰিয়েলমি নেকি এনে ৰেডমি নহয় নহয় ৰেডি মৰা
অ
টো বেয়া হ'ল ৰবা ৰেডমিটো চল আছ উম ভাল আছিলে গেমিঙৰ কাৰণে ভাল তোমাৰ হেৰিতো দ আমাৰ যে লগৰটোপ সি নেক বেন পাইছিলে ন নেক বেন পাইছিলে স বহুত বস্তু পাইছে চিনাকি যে চিনাকি নেকি তাৰ অ চিনাকি হয় তাৰ কোনোবা দাদা লাগে নে কিবা তোমাৰ কথা হৈছে তাল অ মোক মা মা মাছ আৰু মা পেটো দিছে আৰু বেগটো দিছে তেয় তোমাৰ তাৰ লগত কথা হৈ আছে না আছে আছে ঠিকে আছে তুমি তাক সুধি লবা লেপটপ লে ঠিকেই আছে দিয়া তেতিয়লে উ উা আহ